অ ক
ত
এ', ভাতকেইটা খাই এনেই আছো ফোন চাই। বতৰটো ইমান বেয়া।
তাৰ পৰা কথা এটা শুনচোন মই মানে তোৰ লগত এটা আলোচনা কৰিম বুলি ভাবিছিলো মানে।
কি কথা?
হেৰি আমাৰ মানে কি হ'ল মানে এটা টপিকৰ বিষয়ে মানে আমাক এটা গ্ৰুপ ডিচকাচন দিছে।
আহ',
পিছত মানে হেৰিটো খুলিখত দিছে মানে আগৰ মানে প্ৰাচীন কালৰ প্ৰথাসমূহৰ বিষয়ে বৰ্ণনা মানে বহলাই লিখিবলৈ দিছে মানে পাইক প্রথা আৰু দাহ প্রথা এনেকুৱাবোৰ বিষয়ে মানে লিখিবলৈ দিছে। তাৰ পৰা উত্ত অকমান অ হিষ্ট্ৰী ৰিলেটেড হয় তোমাক মানে মোক অক অকমান অকমান কচোন তাৰ বিষয়ে?
অ ৰহা এতিয়া মানে পাইক প্ৰথাটো মানে কি হ'ল তই ফাৰ্ষ্ট আৰম্ভণিটো এনেকে লিখিবি, যে প্ৰাচীন কালত মানে পাইক প্ৰথা আছিল আহোম সকলৰ আহোম ৰাজতন্ত্ৰৰ- মুলচালিকা শক্তি মূলচালিকাশক কি প্ৰতাপসিংহৰ দিনত মানে চাৰিটা প্ৰথা মানে চাৰিজন পায়েক, লগ লাগি মানে এটা গোট হৈছিলে। তাৰ পিছত মানে ৰাজেশ্বৰ, সিংহৰদিনত তাৰ পৰিৱৰ্তে তিনিজন মানুহ লগ হৈহে মানে এটা গোট হৈছিলে মানে আহোম আহোম, সকলৰ হেৰিয়ত মানে সমাজত ষোল্লৰ পৰা পচপন্ন বছৰ বয়সৰ মানে মানুহখিনিক কাৰ্যক্ষম মানুহখিনিক মানে পায়ক, হিচাপে গণ্য কৰা হৈছিলে কিন্তু তাত মানে এই অভিজাত শ্ৰেণী পুৰোহিত ৰাজ পৰিয়ালৰ অন্তৰ্গত মানুহখিনিক মানে লোৱা ভোৱা নাছিলে। তাৰ পিছত তাৰ পিছত মানে ই হ'ল আহোম মানে ৰাজ আহোম ৰাজতন্ত্ৰৰ, মানে মেৰুদণ্ড, তাৰপিছত চাৰি চ পায়েকক মানে এশ এক চাৰিজন পায়েকক একগোট বুলি কোৱা হৈছিল, তাৰপিছত কি হল প্ৰতাপ সিংহৰ দিনত মানে এই পায়েক প্ৰথাটো ইমানটা সু-সংগঠিত নাছিল যদিও মানে মোমাই তামূলি বৰবৰুৱাই, এই ব্যৱস্থাটো মানে সুসংগঠিত এটা ৰূপ দিছিলে। পায়েকসকলে মানে মানে ৰজাৰ ঘৰত গা খাটি দি মানে কাম কৰি দিবলগীয়া হৈছিল। তাৰ পৰিৱৰ্তে ৰজাই মানে তেওঁলোকক খাজানা বিহীন মাটি দিছিলে যাক মানে গা মাটি বুলি কোৱা হয় পিছত মানে ই ব্যক্তি ব্যক্তিগত সম্পত্তি হৈ পৰা পায়সকলোক্তি গত সম্পত্তি হৈ পৰাৰ ফলত মানে কেইখন তোৰ উ তেওঁলোকে মানে কৰ দিব লগা হৈছিল আৰু এই কৰ খিনি মানে বিভিন্ন ধৰণে জনা গৈছিলে মানে তোৰ এতিয়া এই কৰ খিনি যোন জুহাল কৰ জুহাল কৰ তাৰপিছতো ঘৰ কৰ এনেকৈ মানে বিভিন্ন জেগাত কৰবিলাক বেলেগ বেলেগ আছিলে। তাৰ পিছত কি হ'ল পায়কসকলে যে এই কাম কৰি দিছিল ন তাৰ চাৰিজন পায়ক খুফেলা এটা গোট হৈছিলে তাৰে মানে এজনে যদি ৰজা ঘৰত গা খাটি দিয়ে বাকী চাৰিজনে তেওঁৰ ঘৰত কাম কৰি দিছিলে আৰু বিভিন্ন ক্ষেত্ৰত মানে কি হ'ল পায়সসকলে মানে তোৰ বুইছ ফুৰিছ নে? অ বিভিন্ন ক্ষেত্ৰত মানে পায়সসকলে বিভিন্ন সময়ত মানে পৰিস্থিতি অনুযায়ী মানে তেওঁলোকে দেশ সেৱাও কৰিব লগা হৈছিলে মানে যুদ্ধ বিগ্ৰহত যাব লগগীয়া হৈছিলে এনেকুৱা মানে তাৰ পিছত যোনখিনি মানে পায়ক আছে পায়েক আছিল সেই খিনি মানে পিছলে মানে যেতিয়া তেওঁলোক মানে শোষণৰ বলি হৈ পৰিছে তেওঁলোকে মানে এইটো কথা ভাবিছিলে যে তেওঁলোক মানে দাসলৈ ৰূপান্তৰিত হোৱাতে মানে তেওঁলোকৰ ভাল হব নেকি তাই এই কথা ভাবিব মানে ক'ৰপৰা পৰা মুহৰ্ত পাবলৈ বা দাস প্ৰথাক তেওঁলোকৰ দৃষ্টিত উন্নত হিচাপে গণনা কৰাৰ বাবে মানে বহুত পায়স এই সময় মানে অসন্তুষ্টভাৱ দাসলৈ পৰিণত হৈছিল আৰু মানে এই পায়সসকল যে পায়সসকল যে মানে অসন্তুষ্ট হৈছিলে। তাৰ প্ৰতিফলন মানে এই মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আৰু মানে ব্ৰিটিছসকল যেতিয়া আগমন ঘটিলে সেই সময়ত মানে দেখা গল মানে সেই সময়ত কি হ'ল বাইকসকলে মানে তোৰ এইটো কি আছিলে? পায়সসকলে মানে তেতিয়া এ অসন্তুষ্ট হৈ পেলাই পলায়ন কৰিবলৈ ধৰিলে আৰু মানে পায়ক প্ৰথাটোৰ বাবেহে চাগে এই আহোমৰ ছশ বছৰীয়া যোনটো ৰাজ ৰাজতন্ত্ৰ চলে মানে ৰাজত্ব চলিছিলে? সেইটো মানে কেৱল পায়স পথাৰ বাবেহে বহু সুস্থিৰ বাবে সুস্থিৰ অৱস্থাত আছিল। কিন্তু মানে পিছত? লৈ এই পায়ক পথাটো মানে দুৰ্বল হৈ আহিলে আৰু এই প্ৰথা প্ৰথাটো মানে ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল এইটো তই পায়খিৰ ওপৰত এইখিনি লিখিলেই হৈ গ'ল তাৰপিছত যদি তই দাস প্ৰথাৰ বিষয়ে লিখ দাহ পথত তোৰ মানে তোৰ মানে উ মধ্যযুগৰ অসমত অসমত অসমৰ মানে সমাজ ব্যৱস্থা দাহ প্ৰথাৰটো মানে খুব দেখিবলৈ পোৱা গৈছিলে মানে দাহ প্ৰথাৰটোৰ প্ৰচলনৰ মানে মূল চাৰিটা কাৰণ আছিলে প্ৰথমতে হ'ল তোৰ মানে পায়কসকলে আহ খাজানা মানে যোনখিনি মানে সামৰ্থয়বান তেওঁলোকৰ পৰা পইচা লৈছে সেই পইচাটো ঘূৰাই দিব নোৱাৰা। ফলত মানে সেই লৌতাজনৰ ওচৰত মানে দাগ হবলগীয়া হৈছিলে তাৰপিছত তোৰ দ্বিতীয় কাৰণটো আছিলে যে মানে পৰগনা সমূহ বিষয়ে ভিন্ন ভাগত বিভিন্ন ভাগত ভাগ কৰি বিষয়া নিকাৰ ফলত মানে বিষয়াসকলে অতিৰিক্তকে মানে কৰ আৰোপ কৰাৰ ফলত সেই কৰ কৰৰ বোজা সহিব নোৱাৰি বহুতো ঠাইত মানে দাসলৈ পৰিণত হৈছিলে। তাৰ পিছত তোৰ তৃতীয়তে হ'ল মানে বহু পায়সকলে ভাবিছিল পায়সকলৰ দৃষ্টিত মানে এই দাস প্ৰথাটো উন্নত হৈছিল উন্নত আছিল মানে তেওঁলোকৰ দৃষ্টিত এই প্ৰথাটো উন্নত আছিল বাবে বহুতে মানে দাস। শুবলৈ বিচাৰিছিলে, আৰু এনেকে মানে বহুত দাস হৈছিলে তাৰপিছত কি হ'ল তোৰ এই দাস প্ৰথাটো মানে
উম।
সেই সময়ত মানে সেই দাস সকল মানে মালিকৰ মালিকৰ অধীনত আছিল ব্যক্তিগত সম্পত্তি আছিলে তেওঁলোকে মানে বিভিন্ন ধৰণৰ কাম কৰিছিলে হা মালিকৰ মানে এ ব্যক্তিগত কামৰ লগতে মানে মালিকৰ, মতে তেওঁলোকে চলা ফুৰা কৰিবলৈ সক্ষম হৈছিল লে মানে। বুজিছোঁ তাৰ পিছত মানে কি হ'ল এই দাস পাইকে এইখিনিৰ এইখিনি আৰু সম্ভা সমাজৰ মানে যিখিনি সম সম্ভ্ৰান্ত শ্ৰেণী আছিলে মানে যি উচ্চ শ্ৰেণী তেওঁলোকৰ আণ্ডাৰত আৰু এ এটা শ্ৰেণী আছিলে লগোৱা লিকচৌ মানে লগোৱা লিকচৌ বা বান্দি বেটি বুলি বান্দি বুলি কয় যে
গম পাইছো অঁ অঁ
এই লগুৱা লিকচৌক
শুনিবি হা মানে মই দাস প্ৰথাটোৰ বিষয়ে যদি মই লিখিবলৈ যাওঁ মানে এইটো ধৰিলোৱা আমাৰ এতিয়া বৰ্তমান যে সমাজত যে কিছুমান মানুহে যে হেৰি লোকৰ যে তলত যে থাকি যে কাম কৰিব লগা যে হয় যে মানে উম নিবনুৱা শ্ৰেণী মানহ তো মানুহবোৰ যে মানে সেইবোৰৰ বিষয়ে লিখিব নালাগিব জানো আমি?
সেইখিনি বিষয়ে মানে তই একেবাৰে সেইখিনিও নহয় মানে কি হয় এই দাস খিনি মানে সেই সময়ত তেওঁলোকৰ মানে কোনো নিজস্ব স্থিতি নাছিলে কিন্তু বৰ্তমান সময়তো সেইখিনি মানে বেলেগৰ তলত কাম কৰিলেও মানে সেই ধৰণৰ স্থিতি আছে ন
উম, উম, উম
বুজিছো কথাটো এইটো মানে এটা পাৰ্থক্য আছে মানে এ আগত দাস খিনিৰ মানে সমাজত কোনো স্থিতি নাছিলে তেওঁলোকে নিজৰ পৰাই পইচা উপাৰ্জন কৰা নাছিলে। যি কাম কৰিছিলে অকল কেৱল মানে মালিকৰ বাবেহে কৰিছিলে। আৰু এই লগুৱা লিকচৌ কথা খিনি যে কৈছিলো। এইখিনি মানে সদায় সে কিন্তু সম্ভ্ৰান্ত সকলৰ একদম মানে খোৱা লোৱা তেওঁলোকে কি ভাল পায় বেয়া পায় এই সকলো খিনিৰ ওপৰত মানে গুৰুত্ব আৰোপ কৰিছিলে। তাৰ পিছত মানে কি হ'ল এইটো দাস প্ৰথাটো মানে ক্ৰমান্বয়ে পিছলৈ মানে দাসসকল মানে বিভিন্ন কামত নিয়োজিত হৈ আছিল যদিও মানে কব নোৱাৰাকে নেৰে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল এলে এন বড়োৰ মানে দিনত দাস পথাটো মানে সম্পূৰ্ণৰূপে মানে বিলুপক্তি ঘটে
গম পাইছো মানে এতিয়া গম পাইছো গম পাইছো এতিয়া মানে আমি এতিয়া বৰ্তমান সমাজৰো মানে এতিয়া আমি উদাহৰণ দিব পাৰিম নহ নহয়েইবোৰ লিখিবলৈ হলে
অঁ বৰ্তমান সমাজৰ দিব পাৰিবা পিছে বৰ্তমান সমাজত দাহ পতাটো নাই যদিওঁ বৰ্তমান সময়ত মানুহখিনিয়ে মানে সেই মানুহখিনিৰ কিছুমান মানুহৰ তলত কাম কৰে কিন্তু তেওঁলোকৰ আগৰ দিনৰ নিচিনা সামাজিক স্থিতি নথকা নহয় মানে বৰ্তমান তেনে এক সামাজিক স্থিতি আছে আৰু মানে এতিয়া তেওঁলোকে নিজৰ বাবে কাম কৰে মালিকৰ বাবে নহয় মানে মালিকৰ হৈয়ে কাম কৰে তাৰ বিনিময মই তেওঁলোকে টকা পাই এইখিনি কথা লিখিব পাৰিবি।
অ অ গম পাইছ তেতিয়া মানে আমি যদি লিখিবলৈ চাও নহয় মানে গোটেই তোৰ মানে গোটেইখন ওপৰে ওপৰে মানে গোটেইবোৰ লিখিবলৈ চালে মানে মানে গোটেই যদি লিখিবলৈ চাওঁ বহুত বেছি হৈ পৰিব মানে এতিয়া ধৰি লোৱা মানে দুইটা মই যদি লিখি লৈ চাওঁ মানে প্ৰথমতে তোৰ ধৰি ল মানে মই আমাৰ প্ৰাচীন কালৰ যেতিয়া যিবোৰ প্ৰথা আছিলে সেইবোৰৰ বিষয়ে লিখি ললো দেই ধৰি ল
উ মানে এতিয়া তহঁতৰ মধ্যৰ যুগৰ অসমৰ আহোম ৰাজত্ব কালৰ প্ৰথা বুলি কলে তহ দাস প্ৰথা আৰু পাইক প্ৰথাই বেছিকে লিখিবি মানে।
গম পাইছো অ অ মানে মই কথাটো শুনিমি দেই মানে আমি যদি মানে তেতিয়া যদি তেতিয়া দিনৰত যদি এইবোৰ যদি নিয়মবোৰৰ বিষয়ে লিখিবলৈ চাও নহয় এই মানে দেই তেতিয়া তেতিয়াতোতো এনেকুৱা হেৰিবোৰ মানে এনেকুৱা হে নিয়ম দিয়া মানে হেৰি আছিলে ন এইটোৰ তোৰ টো ধৰি লোৱা দয়ানন্দ সৰস্বতী এইবোৰ সেইবোৰ তেতিয়াৰ দিনৰ হেৰি নাছিলে জানো কিবা যে এনেকে হেৰি যে উলিয়াইছিলে যে আগৰ হেৰি নামটো আৰু কি আছিলে দেই ৰ
মানে তই এইখিনি খিনি মানে আর্য সমাজ এইবোৰ এই আগৰ যে সমাজ ব্যৱস্থা
গম পাইছো গম পাইছো। প্ৰাৰ্থনা সমাজ কিবা কিবা কি যে এই বুজাই
অ অ এইখিনি বস্তু লিখিব পাৰিবি মানে এইখিনি বস্তুৰ মাজত সুমোব পাৰিবি মানে এই প্ৰথা খিনি লিখি কে মানে এই সমাজ ব্যৱস্থাৰ এই সমাজ খিনিয়ে যে মানে সংস্কাৰ সাধন কৰিছিলে এই কথাটো লিখিবি।
উম উম উম তাকে মই নিজে লিখিব লাগিব মানে তাকে হেৰিলো যে বাৰু ভাল লাগিলে দেহতক ইমান খিনি যে মোক বুজাই যে দিলি।
অ মানে কি হ'ল এই বস্তুখিনি মানে এতিয়া বহুত হেৰি হৈ আছে মানে সেইদিনা আৰু এজনীয়ে ফোন কৰিছিলে এনেকে মানে টপিক এটা কৈ দিব লাগে তাইক তেহতৰো কিবা গ্ৰুপ ডিচকাশচনৰ কাৰণে কিবা এনেকে হিষ্টটো যে টপিকে দিছিলে।
অ অ তাকে তেতিয়া হ'ব দে দি এতিয়া দেই সাজিলে ঠিক আছে হ'ব হ'ব দে হ